কি কৰিছ?
কি কৰিবা এই আছো তুমি কি কৰিছা?
ভালে আছা।
আছো আছো আছো দেই।
উম।
খেলা নাই।
নাই খোৱা।
ক'ত আছা এতিয়া
কত থাকিম আৰু ঘৰতে আছো।
উম। তাৰ পিছত বাকী কাম বন বোৰ কেনেকুৱা চলিছে।
আছে আৰু চলি
বাকী মাহঁতৰ কেনেকুৱা?
ভাল ভাল।
হেৰি এইটো কি বুলি কয় হেৰি তোমাৰ খেতিতটা কাম চলি আছে নেকি।
নাই খেতি বাতি বাদ দিলো কোৱা নাই। এ এনেই এখন লাগি থাকি লাভ নাই নহয়।
অ
বৰষুণ চৰষুণ নাই বাদ দিলোঁ।
উম তাকেহে এতিয়া এইকেইদিন কি কৰিছা?
আছো এনে মাখি চাখি মায়ি।
উম
হম
তাৰপিছত
এনে কৈছো নাই তোমাৰ এই হেৰি ধ ধেমালি কৰিছো, খেতি তোমাৰ হেৰি কৰাই নাই ৰুব পৰা নাই নহয় যি বতৰ পানী দুনি নাই, বৰষুণ-চৰষুণ নাই, তোমাৰ ৰ'দ-ৰ'দ-ৰ'দ দিনডাল ৰ'দক পৰা মানে তোমাৰ ওলাব নোৱাৰি ঘৰৰ পৰা। সেইটো কাৰণে লগা হোৱাই নাই মানে হাল বোৱাব পৰা নাই নহয়। বৰষুণ হলেহে হাল বাব পাৰিম এতিয়া। বাকী হেৰি মাহঁতৰ ভাল?
মাহঁতৰ ভাল-ভাল। তোমালোকৰ মাহঁতৰ ঠিকে আছে নহয়
অঁ
উম।
কি দেউতাটো নাই
উম দেউতা নাই ডিউটি, তোমাৰ ডিউটিলৈ গ'ল যেনিবা তাৰপিছতে সেইয়াই আৰু
বাকী তোমাৰ ব্যৱসায় কেনেকুৱা চলিছে?
ব্যৱসায় মোটামুটি আৰু চলি আছে ইমান ভালো নহয় ইমান বেয়াও নহয়।
অ
এ তোমাৰ ছিজনবিলাক নাহিলে ইমান অৰ্ডাৰবিলাক নাহে যে। তাৰপিছতে এতিয়াহে তুমি বনাইছা নাই পিছে মাটি বস্তু এইবোৰ কিবাকিবি বনোৱা যে তুমি বনাইছা নাই?
উম এই বনাই আছিলো তোমাৰ এই কি হ'ল মাজতে আমাক সেই মোৰ লগত যোনকেইটা ল'ৰাই কাম কৰে দুটা ল'ৰা থাকে যে, তাৰে তাই ঘৰৰ কোনোবা মানুহ ধোকালে
উম-উম।
তাৰপা সি আহিব নোৱাৰা হোৱাৰ কাৰণেই অলপ দিন হ'ল তোমাৰ বন্ধ হৈ আছে। আমাৰ তোমাৰ এই অৰ্ডাৰ অলপ কাপোৰ আছিলে সেইখিনিও তোমাৰ দিব পৰা নাই, তাৰপিছত সিহঁত আহিলেহে আকৌ বনাব পাৰিম
উম বুজি পাইছো অঁ। তাৰপিছতে হেৰি এইটো
বৰ খাটনিও হয় নহয় তোমাৰ অকলে নোৱাৰি।
এ নোৱাৰি-নোৱাৰি বাৰ বজাই দিব।
উম অকলে নোৱায়ি খাটনি আছে নহয় তোমাৰ কওঁ মানে একদম সৰু-সৰুকে তোমাৰ কামবোৰ কৰিব লাগে। বেছি উৎপাত কৰিলো নহয় তোমাৰ বেয়া হয়।
উম।
সেইটো কাৰনে কম কমকে মানে হেৰিকে তোমাৰ বৰ খাটি থাকিব লাগে অ। বস্তুটো দেখিবলৈ যিমান ধুনীয়া
উম
হঠাৎ সেইকণ সেই বস্তুটো হৈ উঠোতে তাৰ খাটনি বহুত।
বহুত বহুত হয় দেই।
আৰু সেইটো মই বুলিহে তোমাৰ আগবঢ়াই নি আছো
উম নাই ঠিকে আছে কৰি থাকা
তোমাৰ ব্যৱসায়ৰ কথা নকৰিলেও নহয়
উম
উম হো
হয় অও কৰিবা
তোমাৰ ঠিকে চলি আছে নহয়
উম চলি আছা আৰু দেই
বাকী হেৰিটো কি আজিকালি হেৰিটো বনোৱা নাই নেকি তোমাৰ এই যে আগতে যে বনোৱা যে তুমি এনেকুৱা ঢোল চোলৰ এনেকুৱা হেৰিটো যে
নাই নাই সেইটো বিহু চিজনতহে চলে আৰু
অ অ অ সেইটোও হয় বাৰু
তেহঁৰ বিহু ছিজনত ভালেমানকেইটা চেল হল তাৰ পৰাই এতিয়া আৰু বৰ্তমান একো নাই বনোৱা আৰু
সেইটো কিমানকে লোৱা তুমি
উম সেইটো মই তোমাৰ ধৰি লোৱা বস্তুতটো চাইজটো লৈ কথা আৰু
উম উম
আৰু তোমাৰ কিছু মানে অকমান বেছিকেও বিচাৰে ধৰি লোৱা ডেক'ৰেচন টো
উও উও
সেইটো ওপৰত কথা আৰু খৰচটো যিমান হয় আৰু
বুজিছো অ
অৱশ্যে তেনেকে কৰি আছোঁ আৰু আৰু গৰম যিটো পৰিছে কামবোৰ কৰিবলৈও মন নোযোৱা হৈছে
অ গৰমটো বহুতো
উম! এতিয়াহে কাপোৰ এজোৰ কাম কৰি আছিলো কিন্তু মানে কৰিবলৈকে সাহস হোৱা নাই
ইমান গৰম মনেই নাযায় তোমাৰ ৰা
এ তোমাৰ গৰমৰ পৰা মানে ৰাতিপুৱা উঠা পা তো যেনেকে ৰ'দডাল ওলাই
পোৱাই ক'ব লাগে নে
পোৱা বাহিৰলৈ ওলাই যাবলৈগে মন নাযায় তোমাৰ কে খাওঁ খাওঁ কে ধৰে আৰু ৰদে
উম!
বৰ অসুবিধাও এতিয়া আমাৰ ৰদ নোলালেও নহয় দিয়াচোন কামটো যাবই লাগিব।
যাবই লাগিব হয় হয় হয় তোমাৰ এই প পথাৰস্থ থকা মানুহ বিলাকৰ বৰ অসুবিধা
উম তাকে তোমাৰ হেৰি ইয়াত একো কৰিবও পৰা নাই নহয় তোমাৰ বতৰৰ যি বিধি পথালি তোমাৰ ৰ'দ ৰ'দ বুলিয়ে গৈছে বৰষুণৰ বত
হয় হয় আৰু তোমাৰ বৰষুণডালো কেতিয়াবা দেখি দেখিবা তুমি বতৰটো দিন ভোক মাৰি থব কেতিয়াবা দেখিবা ৰ'দে ফালি পঠিয়াব কিন্তু বৰষুণ এজাক নিদিয়ে,
দিয়ে।
পথাৰবোৰ বোলে চিৰাল ভাট মাৰিলে, কি গৈছে সেইদিনা মোৰ সেই বা এজনীয়ে কৈছে
বুজিছো অ'।
মানে একদম বোলে তোৰ বোলে শুকান পথাৰবোৰ একদম।
কি তোমাৰ! পুৰা একদম মানে, পথাৰ পুৰা ফাটি গৈছে মানে! নাফাটিবনো কিয়? পানী নাই। গোটেই পথাৰখন দেখিলে তোমাৰ মানে একেবাৰে শুকান আৰু! পানী-দুনি ক'তো অকমান নাই। এতিয়া মানে যাৰ ধৰা, তোমাৰ সেই, হেৰিটো কি কয়? এই অ' পথাৰৰ মাজত কিছুমানৰ মেচিন থাকে ন? পানীৰ, সিহঁতে তোমাৰ যেনে-তেনে বাৰু কৰিছেগে।
কি?
কিন্তু ধৰা আমাৰ, সেইটো সুবিধা নাই কাৰণে ধৰা কৰিব পৰা নাই আৰু!
উম গম পাই আছো। উম উম উম।
বতৰৰ মুখলৈ চাই ৰখি থাকিবলগীয়া হৈছে আৰু!
হয়, কিনো কৰিবা! উপায় নাই অ!
উপায় নাই, উপায় নাই। সেইকাৰণে তোমাক প্ৰথমতে কৈছিলো। বাদ দিলো বুলি। বাদ দিয়া নিচিনাই হৈছেগে আৰু!
গম পাইছো অ'।
এতিয়া পথাৰতো তোমাৰ গোটেইখন শুকান, গৰু-গায়ে খাবলৈ ঘাঁহ-চাঁহ নাই, পানী-দুনি নাই কৰপা ঘাঁহ হ'ব?
উম,
গৰুবোৰ এতিয়া সেই গছ-ঘৰতে বান্ধি, বান্ধি বান্ধি থ'বলগীয়া হৈছে।
উম, উম, উম।
তাৰপা হেৰি তোমাৰ, কঠীয়া সিছিলো মাজতে।
উম।
কঠীয়াখিনি তোমাৰ হ'ল বাৰু! যেন-তেনে, খালি পানী নাই যে সেইয়াই তাৰো চেহেৰা সেয়া, আছে আৰু এটকেন-মেটকেন কৰি।
হয়। আৰু তোমাৰ এই গৰমডাল দেখিলে যে সঁচাকে অশান্তি লগা হৈছেগৈ আৰু। নোৱাৰিছো আৰু দেই। ক'ৰবাত যে মানে ফ্ৰিজটোৰ ভিতৰতহে যেন সোমাই থাকিবাগে, এনেকুৱা লগা হৈছে আৰু!
হয় দেই! এই তোমাৰ, এইবিলাক বাহিৰত এই বৰফৰ জেগাত থকা মানুহবোৰৰহে শান্তি অ'।
শান্তি, শান্তি বুলি ক'বলেহে অ'। সেইবোৰৰো ধৰি লোৱা, তাহাঁতৰো বিলাই-বিপত্তি নুগু চে বুইছা!
অৱশ্যে, আমি-আমি ইয়াত গৰমত থকাৰ কাৰণেহে কৈছো শান্তি বুলি! এতিয়া সিহঁতেওতো চাগে ভাবে! ৰ'দ অকণ পোৱা হ'লে!
অ' পোৱা হ'লে, তোমাৰ মানে কি হয় গম পাইছা নাই? এতিয়া আমি ধৰিলা নিজৰ জেগাই জেগাই থকা মানুহবোৰে নিজৰ কথাটো ভাবেই, এনেকুৱা হোৱা হ'লে? কিন্তু সেই পৰিস্থিতিত থকা মানুহখিনিয়ে আকৌ, তাহাঁতিও ধৰি লোৱা, আমি থকা পৰিস্থিতি বোৰ তাহাঁতি চাৰে নহয় আকৌ! গম পাইছা নাই? বহুত কথা আছে! কিনো ক'বা আৰু এই গৰমে একদম মানুহ সঁচাকে বেমাৰী কৰি পেলাইছে অ'।
হয় দেই। একদম মানে তোমাৰ যি-যিটো হেৰিত ওলাই ৰাতিপুৱা ৰ'দটো। তোমাৰ, যেনে-তেনে তোমাৰ দিনটো কটাব পাৰিলেই বোলো, সন্ধিয়া হ'লে আজৰি আৰু! দিনটোলে, উম।
তোমাৰ সেই বৰ অশান্তি হৈছে। তাতে কতো ওলাই যাব নোৱাৰা হৈছো। পিছে ক'বলৈ আগতেহে এইবোৰ দিনতে দেখোন স্কুললৈকে যাওঁ আমি নহয় নে? আগতে ত এইবোৰ দিনত স্কুলত ক্লাছ কৰি ঘূৰি নুফুৰো। স্কুলৰ পৰা আহি গোটেইখন লৰি ধুপৰি কেনেকুৱা উৎপাত কৰোঁ। এতিয়া আকৌ এইকণ গৰম সহ্য কৰিব নোৱাৰা হলোঁ।
ঘৰতে সোমাই সোমাই তেনেকুৱা হৈছে অৱস্থা।
সচাকে মানে একদম কি কবা আৰু আজিকালি তোমাৰ এইলেহুৱা হলও মানুহবোৰ বিশেষকে।
উম উম
আমি বোৰে আগতে এইটো গমত ৰাতিপুৱা উঠিলো ৰাতিপুৱা উঠিও ওলাই দেখো ৰাতিপুৱা স্কুলত সেনেকে গলো দিনটো থাকিলো সেই স্কুল ছুটিত ধৰি লও স্কুলৰ পৰা খোজ কাঢ়ি খোজ কাঢ়ি আহিলো বাই গাড়ীত আহিলে গাড়ীতে আহিলো কিন্তু এতিয়া মানে এনেকুৱা হৈছে এতিয়া এইখনৰ পৰা সেইখনলে দোকানখনলৈও ওলাই যাবলৈ মন নোযোৱা হৈছে ইমান ইমানেই গৰম মানে
সেইটোৱে অ
এইবোৰ এলেহুৱা লক্ষণ হে আচলতে
তাকে
তাৰপিছতে বাকী চাহ তাহ খালা নে কি হম মা হঁতে কি কৰিছে
আছে
উম
কি হেৰি এনে কি কোৱা তুমি খালা চাহ টা
চাহ নাই খোৱা তোমাৰ দিছে খাম লাহেকে
অ
চবৰ চাহকন মানে গৰম দিনকেইটা চাহ কন খাবলৈ মনও নাযায় নেখালেও নহয়
হেৰি এই তোমাৰ হেৰি চাহটো আচলতে মোৰ মোৰ মই চাহ নাখাওৱে বাৰু কিন্তু এই ঠাণ্ডা দিনত ধৰা কবাত আহি ঠাণ্ডাত কঁপি কঁপি আহিলে চাহ অকন খাবলৈ মনতো যায়
মন যায় অ
চাহ নাখাওঁৱে তেনেকে দিয়া তেনেহলে তুমি হেৰি চাহ খোৱা আৰু
অ হ'ব হ'ব দিয়া কৰিবা কৰিবা ঠিক আছে ঠিক আছে দিয়া এ নহয় অ সময়বোৰ নিমিলে আচলতে বাৰু বাৰু দিয়া কৰিবা দেই ঠিক আছে অ হ'ব দিয়া